হেল্ল'
কি কৰিছা
এ এনেই বিচনাতে পৰি আছো
অ ময়ো সেই ভাত খাই লৈছোঁ
অ মইও ভাত খালো আকৌ পিছত খাবা নাই নে এবাৰে
নাই নাই এবাৰ খাওঁ এদিনত মানে মানে এদিনত বোলে মানে এবাৰে খোৱা যায় দিনত তুমি খালা
েই খাই দিব
অ অ অ অ খালে বাৰ ৰাতিপুৱা ৰুটি খালো মানে পাপা থাকিলে আমাৰ সেইটো ৰুটিটো বেছি খোৱা যায় যে
খ হছে আতিি
অ হেৰি হ'ল ৰুটি মানে আমি হাৰটা মানতে খালো সাতটা মানতে খ খাই দিলো
হয় ন তোমালোকৰ
অ পাপা মানে ডিফেন্সত আছে
অ ডিউটিলৈ গল
নাই নাই নাই নাই নাই চুটিত আহি আছে
অ অ সেইকাৰণে
সেইটো কাৰণে কি হয় বস্তুবিলাক বহুত জল্দি জল্দি আহিলে মানে বহুত জল্দি জল্দি খোৱা হয় আমাৰ মানে তাই মোৰ একদম পুৰা ৰাতি প পাপাইে এৰিটা মান উ চাৰিটা চাৰে তিনিটা মান
অ হয় বাৰু ৰাতিপুৱা জ্বলি উঠিলে ভোক লাগে
হা,,, আমি দেৰিকে উঠো বাৰু। ত তাৰপিছত। তাৰ পৰা এই উঠি পিনে মানে হে ৰুটি, চুটি খাই লওঁ। কেতিয়াবা আকৌ ভাত নাখাওৱে। ৰুটি খাই দিও যে। তাৰ পিছৰে আজি। উম কোৱা।
অভ্যাস নিচিনা আৰু ৰাতিপুৱা চবে ভাত খাই মেলি নিজৰ, নিজৰ কামত ওলাই যায় যে।
অ সেইটোয়ে ভালেই দিয়া বাকী?
তেতিয়া খুৱাই পঠিয়াইছে সেনেকে অভ্যাস হৈ গ'ল।
অ খবৰ, খাতি নাই যে ইমান দিন। কি কৰিলা।
নাই মানে এ এইবোৰ অকমান হুনো। এক্সামৰ পিছত, তাৰ পিছত আলহী এইকেইদিন আহ যোৱাকালি গৈছেহে। মানে, মামি মানে আহিছিলে মানে মই তোমাক ফোন নাই কৰা মানে এ নিটৰ এক্সাম দিছে মানে মামি। চালে নে?
অহ, অহ, অহ।
যে
আকৌ দিছে, অ ঠিকে কৈছে কেনেকুৱা হৈছে এক্সাম?
ভাল নাই হোৱা বুলি কৈছে চোন এতিয়া তাই।
জা এ একো নাই হৈ হৈ যাব। আৰু এবাৰতেটো এ নিতৰ এনেও নহয় দিয়াচোন।
অহ তাই বাৰু ফাৰ্ষ্ট এটেম নহয় ৰবা তিনিবাৰ হ'ব এবাৰ লগে।
অহ অহ এয়া আৰু ভাগ্য। খেল আৰু এইটোত লাকো লাগে অলপ অল ই। ইণ্ডিয়াৰ ৰেংক আহে হয় নে নহয়। সেইটো টাইম লাগিবই দিয়াচোন। অল আছাম হোৱাও কথা।
অহ ইণ্ডিয়াৰ লগত অলপ ইণ্ডিয়াৰ এক্জামবোৰ লগত। হেৰি হয় ক্ৰিটিকেল হয়।
নিজৰ কাৰণটো হেৰিও কৰি দিছে এইটো টেলিগ্ৰাম এটো অফ কৰি দিছিলে কিবা চিকিৰটি প্ৰৰপচ কাৰণে যে।
অহ টেলিগ্ৰামটো ন মই পাইছিলো নিউজ এটা।
তাকে ভাবিছো মই মানে ইউচ কৰিব খুজিছো মই ভালকে পাৰা নাই কি হ'ল তাৰপিছত মই সুধিছো লগৰখিনিক কি এই লিতৰ একজাম সেইটো কাৰণে।
অহ আচ্ছা।
সেই দে।
কোনোবা ইনষ্টা আৰু কোনোবাই কোনোব টেলিগ্ৰাম বেন হ' বুলিয়ে উলিয়াই দিছে
এ এনেই অলপতে আমাৰ মানুহ বিলাকে অলপতে এনে ওলাই দিয়া আৰু
অ মইছো পেন হল আহ
এটা ওলাই দিয়াৰ পিছত ভাইৰেল হওকচোন একদম গোটেই হেৰি হে হৈ যাব
উম কিবা এটা এতিয়া আকৌ নতুন কিবা ফিউচাৰ নতুন কিবা এটা আহিছে বুলি
উম আমাৰ এনে এনেই মানুহ বিলাকে এনেই পেনিক কৰে ইণ্ডিয়া মানুহ বিলাক
অ সঁচাকে কিবা এটা হবলেহে পায়। একদম চিধা মানে ভাইৰেল আৰু বস্ত।।
ভাইৰেল আজিকালি ছ'চিয়েল মিডিয়া দিন যে, আৰু মানে জল্দি ভাইৰেল হয়।
সঁচাকে অ এতিয়া এই গণেশ।। গুৰি এডোখৰত যে মাইকী মানুহ মহিলা খিনি ওলাই আহিছে সেইবোৰো দেখি আছোঁ।
হয় নেকি অ এইটো মই গম পোৱা নাই বাৰু দেই কিহৰ? সেইটো গণেশগুৰি জুবিনৰ।।
নাই নাই নহয় ৰেড জন এৰিয়া ল'ৰা ছোৱালী বো।। ৰে অলপ
অ অ অ বুজিছো সেইটোতো হয়ে ৰাতি তোমাৰ বোলে।।
অ কিবা খেলি মেলি হয় আৰু দোকানো বোলে এটা দুটা বজালৈকে খুলিয়ে।। মানে সেইটো টাইমতো খোলে বোলে।
অ অ এ সেইটোয়ে আৰু এইবিলাক ৰেড জন এৰিয়া। আৰু
অ প্ৰফিত হলে মানে টো খুলিবই দিয়া চো।। দোকান এ বিজনেচ আৰু। কি আৰু।। আমি হলেও খুলিম। সেইয়াই তাৰপিছত সেই এনেকে খেলি মেলি হয়। আচলতে অশান্তি হয় চুবুৰীয়াতো অশান্তি। ওচৰৰ মানুহখিনি মানে তাহাঁতি নি।।
কিন্তু মই সিহঁতক চোৱা মই চবকে নহয়। কিন্তু কিছুমানক মই মানে ডাইৰেক্ট সিহঁতক মই জাৰ্জ নকৰোঁ হা।। আৰু কাৰণ চোৱা কিছুমান।। পৰিস্থিতিত পৰি কৰে চাগে হয়নে? নহয় মোৰ লাগে আৰু দেই মানে।। উহু উহু মই পাৰ্চনেলি নাজানো কিন্তু মানে এ যেন মানে চিনেমাত বিলাক দেখি
অ সেয়াই অ সেই ওৱেব ছিৰিজ হওঁক কিবা হওঁক কিবা তাতটো এনেকুৱাই।
গঙগুবাই খন চাইছা?
নাই নাই চোৱা নাই।
আলিয়া ভাট ভাতৰ হয়।
এই মভি নে ৱেব চিৰিজ?
নাই ৱে হেৰি হয় মুভি হয়। হ'ল, আজি চাৰি পাঁচ বছৰ -বেছি হ'ল।
ইউটিউবতে পামনে?
ইউ টিউবত এ পাব পাৰা, কিন্তু কোৱালিটিটো ভাল পোৱা নে নোপোৱা, সেইটো নাজানো দেই। -নেটফ্লিক্স পাব নেটফ্লিক্সত পাবা। নেটফ্লিক্সত আছে। নেটফ্লিক্স, হটষ্টাৰটো পাব পাৰা? তাৰপিছত, তাই মানে তাই হেৰি হয়। প্ৰথম মানে হেৰি নেকি? ক'বলৈ গ'লে মানুহজনী আছে তেতিয়াও মানে বায়'পিক বাৰু। মানুহজনীৰ ত' তাৰ পিছত কি হ'ল -তাইক তেনেকে মানে ল'ৰাই এটাই ভাল পাও বুলি কৈ পিনে হেৰি কৰি দিয়ে। তাৰমানে, গুজৰাটী হয় ন। গুজৰাটৰ পৰা আহি পিনে মুম্বাইত বেছিচে। -সি আহি তাইক
অ' আচলতে প্ৰতিখন চোন চিনেমা হওক, কিবা হওক এটা এটা উপদেশ দি - পেলাই কাহিনীটো সমাপ্ত কৰে আৰু। আজি কালি ওৱেৱ ছিৰিজ বোৰো -ভাল হ'ল ৰবা। -মানে প্ৰত্যেকটো সমাজলে এটা এটা উপদেশ হিচাপে -পে মানে প্ৰেৰণ কৰিবলৈ চেষ্টা কৰে তাহাতি।
আৰু চাবাচোন, উম। আজিকালি বিলাক মানে হেৰি, সত্য -ত ঘটনাৰ ওপৰত -আধাৰিত কৰি পিনে বনাই চাবাচোন। উম। উম। বহুত। আৰু মানে কি কিছুমান চাবা ইমান চিম্পুল বনাই। কাহিনী কাহিনী হওক, হেৰি বিলাক হওক, কথাবিলাক হওক বহুত বহুত মানে নৰ্মেল। আমি যেনেকে এতিয়া কথা পাতিছো, তেনেকুৱাই থাকে চাবাচোন কিন্তু, সেইটো ইমান মানে দিল, হা মনত- চুই যায়, চাবাচোন।
অ' ভাল লাগে কিন্তু। মই সেই উপন্যাস দুখন মই উলিয়াই লৈছো- এগজামটো বোলো শেষ হল পৰীক্ষাতো, এতিয়া বোলো পঢ়ো দুখন মান। নহয় ন- অকমান পঢ়িবলে ললো। তাৰপিছত মন নগ'ল জানানে পঢ়িবলে। অকমান এ তেজ- -খিতে টেষ্ট- তামান, পেইজ গৈছেহে তেইশ খিলা মান
উম হুম! একো নাই। মোৰ এখন এইটো বাছ, বাছ ৰাস্কিন-ৰবীনৰ হা-
অঁ
ত' মই এখন কিনা হৈ আছে এখন-
কিনিল-
মই কিনিলো, এটা দুটাই- ষ্টৰি পঢ়িলো। মোৰ বহুত যৌচ আৰু প্ৰ- থমতে, মই পঢ়িমেই মই একদম এইখন কিনি- ছোঁ আৰু তাৰ, তাৰ পিছত মই চাৰি পাঁচখনৰ অৰ্ডাৰ দিম, পঢ়িমেই
এ গ্ৰন্থমেলাবোৰ হয় যে, তেতিয়া লোৱা হয়।
মোৰ নাই, মই গ্ৰন্থমেলাত নিকিনো মই অনলাইন কিন- নো, গম পাইছা নে?
অঁ!
উম
গ্ৰন্থমেলাত কিনা হয় মানে হেৰি এবাৰ কেইবাখনো কিনিলো- উপন্যাস, এনেই পৰিছোঁ- বাৰু কেইখনমান এনে নিৰিবিলি এইবোৰ যিখিনি- এ আজিকালিতো- ট্ৰেণ্ডিং দেখিছা নাই ইনষ্টাত একদম ফটো লয়- কিতাপ, উপন্যাস লৈ লৈ ফটো ম-
নাই মানে- কৈছো নহয় তোমাৰ চছেল মিডিয়াত বহুত ফেক থাকে গম পাইছানে? তুমি বুল, তুমি যদি- মানে ৰিয়েল লা, মানে তোমাৰ বাস্তৱ জীৱনত তুমি যদি এক টকা তোমাৰ জেপত আছে তুমি চছিয়েল মিডিয়াত এশ টকা দেখ- ৱাবা। মানে সেনেকুৱা মানুহ কিছুমান আছে।
সেয়া হয় বাৰু
সঁচা। সেইটো হৈ পেলাইনো কি লাভ হৈছ-
এ আবেলিখন পঢ়িলো আকৌ আবেলিখন পঢ়িলো, নিৰিব বিলিখন পঢ়িলোঁ।
উম উম।
লা আবেলিখনো অঁ হ মানে ভালেই আৰু কাহিনীটো এ ৰাধা খন পঢ়িবলৈ মন গৈ আছে চবে কৈছে মানে ভাল ভাল বুলি সেয়ে বহুত দিনতে অনা আছ ছিলে, দাদায়ে কিনিছিলে
অঁ অঁ।
পঢ়িছে মোৰ আচলতে পঢ়া নহয় ইমান বাহিৰা কিতাপ যে আগতে পঢ়া হৈছিলে এতিয়া আৰু কেতিয়াবা কোনোবাই গিফ্টটো কৰি দিয়ে মানে আমাৰ ঘৰৰ মানুহে লিখা বুলি সেনেকে থাকিয়ে দুই এখন চোৱা হয় উলিয়াই লহে আকৌ মোবাইলতটো পালে মানে আকৌ
মই মোৰো প্ৰথম মানে মই স্কুলৰ পৰা মোৰ বাহিৰা কিতাপৰ মানে ইমান মোৰ নলেজ নাই নাই মানে অ এ কি পঢ়িম আৰু নিজৰ কিতাপ খিনিয়ে মই পঢ়ি শেষ কৰিব নোৱাৰো আৰু মোৰ মানে সেইটোও হয় মানে হা
ঘৰুতে পঢ়িছ হেল্ল'
অ
এ নতুন আৱিষ্কাৰ মৌচাক ৰংমন সেইবোৰ মানে
অ ৰং মন পঢ়িলো মই ৰং মন মৌচাক মই পঢ়িছো দেই
দি আহি যে
অ মোৰ যে ৰং মন যে বা এক সোপাহ মান হৈ গৈছিল গ এতিয়া মই এই কেইদিন উ দুবছৰ মানৰ আগত ৰং বন ক'বাত পাইছিলো হা মোৰ মানে একদম ভালেই গৈছে যে মোৰ সৰুৰ হেৰি কাৰণ গোটেই কেইটেই পঢ়াই যান ন এই
সঁচাকে ৰং মনৰ আৱে কিয় বেলেগ ন
অ এতিয়া নাইে চাবচোন আজিকালি লৰা ছোৱালী চব মোবাইলত
অ সেয়া হয় বাৰু অ মৌচাক আৰু নতুন কাৰ লৈছিলো মই মাহে মাহে আগতে সৰুতে আৰু কুলত পঢ়ি থাকো তে তেতিয়া সেই থৰ বোৰ যে থাকে যে পিছ ফালে লিখা আৰু অ যোৱা মাহলে বুলি উত্তৰ কেইটা লিখি দিয়ে সেইকাৰণে নেক্স খনৰ কাৰণে অপেক্ষাত থাকো আৰু
সস্তা আমি যে কি কংকিনী কিনি লৈ যাও নহয় স্কুলত যাওঁ স্কুলত গৈ পিনে যদি ক্লাছ বিলাক হৈ থাকিব ন আমি মনে মনে পঢ়ি থাকো ইফালে মানে শিক্ষকে পঢ়াই থাকিব ন আমি ইফালে কিতাপৰ তলিত তেনেকে এনেকে পঢ়ি থাকো বা মোৰ বোলে এইটো মাহত বোলে মোৰ লোৱা নহলে বেলেগৰ তাত সেখন আছে বা সিটো মাহৰ সিটো আছে ত আমি মানে এনেকে ৰটেচন কৰি নে হা
আজিকালি ল'ৰা ছোৱালীটো পেপাৰ নপঢ়ে আগতে পেপাৰ আমি কি কৰো এনেকে পেপাৰ লৈছিলে পেপাৰটো দিয়ে স বাৰু এতিয়া এতিয়াহে পঢ়া নহয় নহয় দ এতিয়া চবৰে নিজে নিজে মোবাইলতে ব্যস্ত হৈ গল উম ৰাখি ফল চাওঁ তাই একো মানে পেপাৰো লাগিলে পঢ়ো নপ নপঢ়ো ৰাখি ফল চামেই তাৰপিছত অলিম্পিক অলিম্পিক শ সময়ত
অ অলিম্পিকৰ হেৰিকেইটা যে কি ধুনীয়া লাগে ন চাই মই আকৌ কি চাও গম পাইছো যোনখিনি হেৰি থাকে বাণিজ্য যোনটো পেষ্টো ন
অ অ চাকৰি চাকৰি ওলাই যে
মই চাকৰি কাৰণে নহয় মোৰ মানে ভাল লাগে বাানিজ্যৰ কথা পঢ়ি ভাল লাগে মানে
অ আৰু চাকৰিও কেতিয়াবা কণ্টেকট কৰিব দিয়ে মই আগতে কেতিয়াবা দুই এটা খেলো দি দিয়ে পেপাৰত
অ আৰু এইটো যে ওলাইছিল যে এইকেইটাৰ নাম কে আছিলে চদুকু চদুকু
অ
অ সেইটো মই নাজানো কিন্তু মই ইমান মানে হেৰি কৰো ট্ৰাই অ চেষ্টা কৰো কিন্তু মানে নাই নোৱাৰোগে অ বুজি নাপালো কি হয় ইফালে মিললেে ইফালে নিমিলে সিফালে মিলে সিফালে নিমিলে বা কি যে কিছুমান মানুহ আছে কিন্তু
অ তোমাৰ মাতটো ভাগি ভাগিছে ৰ'বা মই কাটি পেলাই ফোন কৰো দেই অ